ত' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
কি কৰিছা?
ইমান দেৰি হেল্ল'- হেল্ল' কৰি আছো।
হা
হেল্ল'- হেল্ল'
হেল্ল'- হেল্ল' মইয়ো কৰি আছিলো, তুমি শুনা নাই? নেটৱৰ্কৰ-নেটৱৰ্কৰ‌ প্ৰব্লেম। প্ৰব্লেম হ'ব চাগে।
অহ, কোৱা কি কৰি আছা?
মই শুই আছো। তুমি কি কৰিছা?
মই বহি আছো। আজি ইমান গৰম। নাই ন?
নাই, আজি ঠাণ্ডা- ঠাণ্ডাই আছে। ভালে আছে বতৰটো, ভাল লাগিছে। শোলা নে?
আজি অকনমান ভাল লাগিছে।
উম, তেতিয়া বৰষুণ দিব-দিব হৈ আছিলে, নিদিলে।
অ নিদিলে, আকৌ ৰ'দ উঠি গ'ল।
দিলে ভাল হ'লে হয় বৰষুণটো।
উম, আজিতো শনিবাৰ টিউচন নাই তোমাৰ?
নাই, টিউচন নাই মোৰ।
প্ৰবীন দাস।
আহ অ
ভাত খালা
ত ভাত চাত খা
মই তোমাক সুধিছো
অ মই খালো ভাত
মই খালো।
অ কিহেৰে খালা আজি
এই তুমি চেম চেম কিয় কুৱেশন কৰি আছা
চেম চেম হৈ আছে দেখোন
উ কি দি ভাত খালা
মই দালি পিছত ভাজি পিছত ছলে ভাটৰে বনাইছিলে আমাৰ আমাৰ মানে ময়ে বনাইছিলে
আছেনে
হা
আছে নে
আছেতো অ আছে
আহিবাচোন
হ'ব আহিবা দিয়া খাই
অ মানে মই চলে ব টোৱে বহুত ভাল পাওঁ মানে চলে ভা তৰে নহয় চলেতটো মানে বুটটো বুজিছা আৰু ভাতৰে মানে পুৰিটো
আচ্ছা সেইটোৱেই চলেই মানে সেইটোৱে বনোৱা হৈছিলে আমা। মাৰ
প দেখাম মহা অহ সে মানে কাবলি বুটটো ন
নাই নাই এনেই ৰেড কালাৰৰ বুটটো যে থাকে।
এ সৰুটো
সৰুটো
অ সৰু টো সৰু কৰে নেকি?
ভাল লাগে জানা
অ ৰাজমাহ দি তাৰপিছত এইবিলাক বুট চুট দি পেলাই মিক্স কৰি বনালে যে সেইটোও খাই ভাল লাগে।
অহ তুমি কি‌দি বনাইছা? খালি সৰু বুতো নে?
অ সেইটোৱে বনাইছো মই
অ সৰু বুত মানে যোনটো সৰুটোৰ কাবলি বুটটো ডাঙৰ হয় সেইটো কৈ আছো মই
নাই সেইটো নহয়
পোৱা নাই,
পাইছো চিনি হালধীয়া কালাৰৰ হয় সেইটো
অ
অহ
স্কিন কালাৰ হয়
অ স্কিন কালাৰ
কোৱা তাৰ পিছত উম
তুমি কিহেৰে খালা ভাত?
মই তোমাৰ কি কি খালো হেৰি পনীৰ আৰু পটল ভাজি আৰু তোমাৰ ভেন্দি ভাজি
আহ ভেন্দি এতিয়াও পায় ন,
অহ কিয় না পাবা?
না মই ভাবিছো- ভেন্দিটো ঠাণ্ডাৰ দিন ত পায় নেকি?
না অঐ আইত আছে ৰ মই ভিটৰ পৰা দুটা শ্লিভলেছ‌ ইছপৰ্টিং কিনিছো। ইমান ভাল পিন্ধিবলে
হয় নেকি?
অ
অ গৰমত চিভলেছ ভাল তো,
অ
গৰমত শ্লিভলেছ পিন্ধিলে ভাল লাগে
উম হি হি হি হি আমে পুকা নাই হে টো বহুত জাদা কোচ কোচ আম নাহি হে উচ্ দিন আম গিৰা থা এক বি পোকা নাহি হে। হ চ একদম হ হা।
টোমলগ ঘৰ মে আম
পাৰনা পৰেগা পকা পকা মতলব য়েল্লো য়েল্লো হে। অঁ অঁ কোৱা।
তোমালোকৰ ঘৰত নাই। মেংগ' ট্ৰি আছে নেকি?
অঁ, আমৰ গছ আছে মেংগটি নাই।
অঁ, মেংগতৃ নাই।
ন আমাৰ গছ আছে।
পিছে হৈছে নে?
হা।
ভাল ভাল হৈছে নে আম নেকি খাব পাৰি আমবিলাক।
অঁ খাই ললো আমি।
অঁ।
উ
এহ তেওঁলোক। গছ চছ থাকিব লাগে। হেল্ল।
অঁ অঁ উম, দুটা আমৰ গছ আম গছ আছে আগত জামুন গছ আছিলে মানে সেই জাম জাম।
আচ্ছা আমাৰো আছিলে জামুন গছ।।
অঁ।
এতিয়াও আছে বাৰু। জামুুন নহয়। দুবছৰ তিনিবছৰ হৈছিলে জামুন,
আৰু নহয় কিয়?
নাই এতিয়া নহয়,
উম। কি কৰি আছা? কোৱা,
মইতো এনেই বহি আছো শুই আছো,
অঁ, বাহিৰত ইমান ধুনীয়া বতাহ।
অঁ, বাহিৰত। বতৰটো।
ভাল লাগি আছে বতৰটো
বাহিৰত বতাহটো ধুনীয়া আছে। তুমি কৰ'বাত গৈ আছা নেকি?
নাই এনে খুজ কঢ়ি আছো মই
অ
গৰম না কি কৰিম এনে খোজকাঢ়ি আছো ঘৰৰ পৰা ওলাই আহিছো এই ৰাস্তাত বহিছো অকণ এতিয়া,
হা হা
এতিয়া ৰাস্তাত বহি আছো অকনমান।
ৰাস্তাত বহি আছা বহাৰ জেগা আছে নেকি ৰাস্তাত
ৰাস্তাৰ কাষতে
তলত পকাত বহি গৈছে
ৰাস্তাৰ কাষত
ৰাস্তাৰ কাষত আচ্ছা উম ঠিকে আছে বাৰু জাগাটো
উম দুপৰীয়া ভাত তুমি বনাইছা? লানে
নাই নাই ভাতটো মায়ে বনাই থৈ গৈছিলে
বা মা নাই নেকি ঘৰত
আছে এ কৰ'বাত গৈছ হেল তাৰপিছত মই কলো মই বনাম আৰু তৰকাৰীটো সেইটো অ বনালো।
তুমি বনাইছা ভাত?
নাই মই ভাত বনোৱা নাই
উম দালি তুমি বনাইছা?
অহ ভাতটো মোৰ মায়ে বনাইছে
আৰু
আৰু দালি বনাইছে আৰু কিবা ভাজি বনাইছে।
অ
এইবিলাক বনাইছে আৰু
অ অ তাৰপিছত মা দেউতা ভাল ন ঘৰত
উম চবেই ভাল আছে তোমাৰ ভাল নে
অ ভাল তোমাৰ ভন্তি আছে ন এটা
উম ভণ্টি আছে ভণ্টিটো বৰ্তমান বেমাৰী হৈ আছে
কিবা বেমাৰ হৈছে নেকি
অ এই জ্বৰ হৈছে চৰ্দি হৈছে কাঁহ হৈছে
অ
চিজন আহিছে না চিজনতো হ'বই লাগিব সিহঁতৰ
অ অ মোৰো হৈ গ'ল কেইদিনমান আগত
মোৰো হৈ গ'ল মোৰ পৰাই তাৰ পাইছে মানে
নাই তোমাৰ মাত তো এতিয়াও তেনেকাই লাগি আছে ক'লা হৈ গৈছে ৰ'দত
হয় নেকি
ছানস্ক্ৰিন ইউজ কৰোঁ হ'লেও ক'লা হৈ যাওঁ
হ
মোৰ যে এটা হাত কলা এটা হাত বগা
কি কোৱা হে
অ নাজানো এটা বেছি টেনট পৰি গ'ল আৰু এটা
এটা হাতত এটা হাত চাগৈ বেছি ৰ'দত আছিলে
নাজানো কিবা এই যেতিয়া মই যেতিয়া মই এন চি চি কৰি আছিলোঁ অ জানো যেতিয়া এন চি চি কৰি আছিলোঁ তেতিয়াই এইবিলাক টেন পৰা
হয় নেকি কেতিয়া কৰিছিলা এন চি চি
ক্লাছ এইটত
আচ্ছা
ক্লাছ এইট নাইন কৰিছো। ৰাখিবা ঠিক আছে ঠিক আছে ৰাখি দিয়া অ। অ